হেল্ল' হেল্ল' অ কি কৰিছা
ফুৰিবলৈ গৈছিলোঁ
অ ক'ত ফুৰিব গৈছিলা?
এ আমাৰ উজনি ফালে গলো আজি মানে কালিয়ে গলো আজিহে আহিছো ইমান ইমান অ ইমান ভাল লাগিলে ইমান আছে ন চাব লগা ঠাই আমাৰ উজনী কালে অ যাবাচোন চালোগৈ দিয়া এ হেৰি পলে গলো অ শিৱসাগৰ গলো মানে শিৱসাগৰত আৰু কিমান আ আছে হয়নে চোৱাত সেই ৰংঘৰ কাৰেংঘৰ তলাতল তল ঘৰলৈ গ'লোঁ আকৌ আহোতে মানে তেজপুৰত সোমাই আহিছে তেজপুৰতো চালোঁ
অহ
শিৱসাগৰত মানে কালিয়ে গলো কালি পালোঁগৈ আৰু পৰহিয়ে গৈছোঁ কালি পালোঁগৈ কালি দিনটো তেজ মানে শিৱসাগৰত চালোঁ ৰাতিতো তাতে থাকিলে থাক সিমানে আজি ৰাতি ৰাতিপুৱা আহি তেজপুৰত সোমাই আ চাই কৰিহে আহিম
অ তেজপুৰত কি কি চলানো
অগ্নিগড়, চিত্ৰলেখা পাৰ্ক আকৌ এই হেৰি যে হয়গ্ৰী মাধৱ মন্দিৰত সমাৰোঁ ইমান ধুনীয়া মন্দিৰ ভাগ গৈছা নে তুমি?
তালৈ যোৱা নাই
অ নাই নেকি যোৱা মই আৰু এবাৰ গৈছিলো আমাৰ অ মই হেৰিত এ পঢ়ি থাকোতেই গৈছিলো আৰু এবাৰ মই গ'লো দিয়া তেজপুৰলৈ একেবাৰে। কব বাৰো গৈছোঁ। গৈ আকৌ হেঁপাহ নপলাই ন অ শিৱসাগৰলৈ গৈছা নেকি?
অ মোৰ পেহী এজনীও আছে তাতে অহ। তাত মানে গোটেই খিনিয়ে চালো আৰু। চৰাইদেউ মৈদাম ৰংঘৰ কাৰেংঘৰ।
মই গৈছোঁ। ভাল লাগিছে ন ইমান ধুনীয়া যে ইমান অ ইমান দিনৰ সেই ইমান বছৰ আগতে যে। বনোৱা ঔষধ। ফটো নামাৰিলা নেকি? অ মই উঠিলো যেনিবা অ অ ফুৰিব গলে ফটো নামাৰিলে। আৰু কি ভাল লাগিব। হয় নে? ফটোখন মেইন আৰু অ ফটোখন বেলেগক দেখাব দেখাবলে কিমান ভাল লাগিব বা আমাৰ জ সেই। হিচাপে থাকিব যে অ স্মৃতি হিচাপে থাকিব তোমাৰ কিমান ভাল লাগে আৰু। ইমান ধুনীয়া ধুনীয়া ঠাই আৰু ইমান সুবিধা হ'ল আগতকে এতিয়া ন। চব যে মানে থাকিব পাৰা মানুহ। থাকিব পৰা সুবিধাবিলাক কৰি দিছে।
অহ
ৰাতিও থাকিব পাৰে বনাই কৰি খাব পাৰে তাতে।
অহ নাই নাই মোৰ পেহী এজনী আছে মানে তাতে মই পেহীৰ ঘৰতে থাকিছিলো, পেহীৰ ঘৰলৈ যাওঁতে মানে তাৰ পৰা অহা যোৱা কৰো আৰু। এ মানে তিনিদিন মান গ'লো ত। তেনেকে। এদিন যাও দুটামান চাই আহো। আকৌ পিছদিনা যাও তেনেকে এতিয়া মোৰ বহুত দিন হৈছে মই যাবই পৰা নাই এইবাৰ গৰম বন্ধত যাব লাগিব অহ।
বাহিৰৰ মানুহবিলাক। আহি আহি চাইহি অ আমাৰ। আগতে যে ৰংঘৰতে বিহু পাতে আগতে হয়নে? আমাৰ বিহু ৰংঘৰৰ বাকৰিত যে আগতে বিহু পাতে অ এতিয়া সেই ৰংঘৰৰ বাকৰিত বিহু গৈ। এতিয়া মঞ্চবিহু। পালেগৈ মঞ্চ পালেগৈ হয়নে? অ সেই ফালে গছতলৰ বিহু। ঘৰৰ বা বাকৰি বিহু নাই আৰু ই
নাই আৰু
আকৌ হেৰিলে গল অ' তলাতল ঘৰলে। গলা সোমাইছিলা নে তাত।
অহ সোমাইছো সোমাইছো।
দৰ্জা নাই। ইমান মানে
আৰু আগৰ দিনৰ মানুহ বিলাক কিবা চাপৰ আছিলে নেকি বাৰু? দৰ্জা বিলাক যে বৰ সৰু সৰু মানে চাপৰ চাপৰ আজিকালি দৰ্জাৰ তুলনাত আৰু অ' মানে কিবা এ কিবা সুবিধাৰ কাৰনেহে হে
অ' জানো এতিয়া সেইটো তেতিয়া কেনেকে কিয় বনাইছিলে। এতিয়া তেওঁলোকেহে জানিব ন
অ' মই ভাবো মানে মই যেতিয়া সৰুতে গৈছিলো তেতিয়া মই বোলো মানুহ বিলাক। চাপৰ আছিলে নেকি সেইকাৰণে দৰ্জাবিলাকো চাপৰ চাপৰ
অ' হ'বও পাৰে।
এতিয়াতো পাঁচফুট চাৰে পাচ ফুট মানুহ মানে অলপ এনেকে হালি পালে।
অ' অ'
এইটো কথা লক্ষ্য কৰিছা নে বাৰু?
অ' সেইটো মোৰ লক্ষ্য কৰা নহলেই হয় আকৌ কথাটো অ' হয় দিয়া। হয় দিয়া ন কিয় বা অ' তেতিয়া আকৌ হেৰি যে অ' এতিয়া আমাৰ নিচিনা এতিয়া। নিচিনা টো ইটা বালিয়ে বনোৱা নহয় ন? সেই সেইটো একে ইয়াত তেতিয়াও হাঁহৰ কণী বৰা চাউল। মাটিমাহ দি বনোৱা হয়নে বাৰু তেতিয়াতো চিমেণ্ট নাছিলে। ছিলিলে
বাহ বৰ আচৰিত।
উম আচৰিত ধৰণৰ আমাৰ। কিমান মানে প্ৰত্ন তাত্ত্বিক দিশ বস্তু আছে ন কিমান পৰ্যটকৰ এতিয়া কেন্দ্ৰ কিমান পৰ্যটক আহে বাহিৰৰ। আমাৰ অ' আমাৰ নিজৰ জেগাত আছে আমি অ' কেনেকে বনাব পাৰে কিমান আঠা হয়নে সেয়া আঠা দিয়ে মানে চিমেণ্টৰ নিচিনা। অ চলাইছিল মোৰ ভাবিলে আচৰিত লাগে
আৰু ভালো লাগে আমাৰ অসমতে আছে কাৰণে
ভালো লাগে বেলেগৰ এতিয়া মানুহ বিলাকে আহি চাই আহি। তাতে থাকে অ' বাহিৰৰ মানুহ থাকেই। তাত গ'লে
উম উম আমি এতিয়া বাহিৰলৈ যাঁ‌ও যাঁ‌ও লাগি থাকে কিন্তু আমাৰ অসমত এক
যাওঁ যাওঁ লাগি থাকে অ' হয় দিয়া ওচৰতে আছে হয় নে আমাৰ উ সেইবোৰে চাই শেষ কৰিব পৰা নাই।
আৰু আমাৰ অসমৰ মানুহ বিলাক কিছুমান বাাহিৰ অ নামনি ফালে মই নামনি ফালে।
সিফালেতো যোৱাই নাই ময়ো নাই যোৱা সিফালে যোৱাই নাই তাতো আছে বহুত তাতো আছে বহুত ধুনীয়া ধুনীয়া অ' গুৱাহাটী পা সিপাৰ হোৱা নাই আৰু
আহ এইফালে বৰপেটালৈ যাবলৈ মন আছে।
বৰপেটা সত্ৰ। কওক
সেইফালেও
উম কিমান হেৰি আছে। আকৌ মাজুলীলে গৈছা জানো?
মাজুলীয়ে নাই যোৱা?
আহ মাজুলীও যাবলৈ লাগে আহ ধুনীয়া, খুব ধুনীয়া মাজুলী লৈ মাজুলী গ'লে তুমি ফেৰীত উঠিব পাৰিবা আহ উলিয়াবা দিয়া। আহ উঠিয়েই পোৱা নাই মই।
অ' কেইজনমান মানুহ লগ হয় অ' ধুনীয়াকে মানে একেলগে গ'লে। ভালো লাগিব।
অ' ভাল লাগিব আমি লগৰ খিনিয়ে যাম দিয়া একেলগে লগৰ খিনিয়ে লগ হ'লে ভাল লাগিব ন।
ক'লে ভাল লাগে।
অ' লগৰ লগত ভাল লাগে আক বেলেগৰ মানে কি? যি টি লগৰ লগতো ভাল নালাগে ন আমাৰ বন্ধুখিনিৰ লগত বেছি ভাল লাগে।
উম আৰু আগৰ দিন বিলাকতো এতিয়া নাই এনেকেই ভাল লাগিব আৰু উম
ভাল লাগিলে দিয়া এই হেৰিত অ' যাম দিয়া। আলোচনা কৰিম হে
অ' পাৰিলে গৰম বন্ধতে পাতো নেকি কথা।
অ' গৰম বন্ধতে পাৰা যাব চবৰে মানে। মানে বন্ধ থাকিব ন। ল'ৰা ছোৱালী স্কুল বন্ধ নেকি। গৰমত। সুবিধা হ'ব কিন্তু চিন্তা কৰিব পাৰা আমাৰ লগৰখিনিৰ লগত কথা পাতিবাচোন তুমি কিমানৰ লগত পাৰা।
অ' মই বাৰু আলোচনা কৰো।
উম কাক কাক পাৰু। ফোন কৰিবা ময়ো। কৰিম বাৰু কাক কাক পাৰো অ'।
এ অ' কোনফালে যাবা? নামনি ফালে নে উজনিৰ ফালে।
কোনফালে যোৱা যায় আমি নামনিখন আকৌ দেখাই নাই।
অ' সেইফালে যোৱাটো কৰো নেকি মানে বৰপেটা সত্ৰ অ'।
উজনি ফালে গৈছোৱে ন?
অ' নামনি ফালে যোৱাই নহয়।
উম প্ৰথমে নামনি ফালে যাওঁচোন ন। একো দেখা নাই সেইফালে নেদেখাতো ভাল লাগিব কথা। নহয় জানো।
অ' এবাৰ সেইটোৱে কৰিব লাগিব। এতিয়া নামনিলৈ যোৱা মানে আহ গোটেইখিনি লগ হৈ যাম আৰু বৰ ধুনীয়া লাগিব উম উম।
আমাৰ ল'ৰা ছোৱালীও দেখিব।
আৰু এইবিলাক চাব লাগে সত্ৰ। চত এইবিলাক। কাৰণ আমাৰ সংস্কৃতিৰ লগত জড়িত যিহেতু।
অ আমাৰ সংস্কৃতি ইমান চহক। তি কিমান আছে ন আমাৰ কিমান কি কি যে আছে। হয় সংস্কৃতিৰ ক্ষেত্ৰত আমাক। কিমান। চহকী তুমি ভাবিলে আচৰিত লাগে অ। সত্ৰসমূহো ইমান দিনৰ আগতে অ কিমান দিনৰ আগতে বনোৱা হয় ।নে আৰু এই এইবিলাক কিমান উন্নত ভাবিচোৱাচোন তুমি।
এইবোৰ ল'ৰা ছোৱালীক দেখালে এতিয়া পৰাই। তেতিয়াহে মানে সিহঁতেও অলপ।
অ সিহতেও তেতিয়াহে আগ্ৰহী হব অ। অ। বা সিহঁতেও তেতিয়াহে দেখিব হয়নে বা আমাৰ এনেকুৱা আছে আমাৰ অসমখন এনেকুৱা উ। এতিয়া আমাৰ কাজিৰঙা এশিঙীয়া গড়। তোমাৰ পৃথিৱী বিখ্যাত হয়নে বাৰু পৃথিৱী বিখ্যাত ভাবি চোৱাচোন কিমান মানে গৌৰৱৰ কথা। চ গোটেই পৃথিৱীয়ে জানে আমাৰ যে অসমত এশিঙীয়া। গঁড় আছে আৰু কতো নাই। হয়নে বাৰু ভাবিয়ে ভাল লাগে। কিমান গৌৰৱৰ কথা।
উম। তাকে এইবাৰ নিশ্চয় যাম দিয়া।
অ যাম দিয়া এতিয়া অ আৰু হেৰি এই। কাজিৰঙা আৰু মানাহো যে। ইউনেস্কোয়ও হেৰি দিছে ন।
অ, অ।
ইউনেস্কো। কত স্বীকৃতি দিছে। মানে কিমান গৌৰৱ। কথা ভাবিছো। উম।
চাহ।
আহ আহ
কিবা কামত লাগি আছা নে?
অ' এই ভাতত লাগো আৰু।
হ'ব দিয়া ময়ো মানে ভাতত লাগোগৈ আৰু মইয়ো পিছত আকৌ কথা পাতিম, এই বিষয়টোৰ ওপৰতে দেই আজিলৈ হ'ব।
তে